অ'কি কৰি আছা?
অও
কি কৰি আছা?
এ এনেই আছিলো ৰ'ব ফোন চাই আছিলো। আপুনি?
ফোন চাই আছা। আচ্ছা। মইও তোমাৰ এনে আছোঁ দিয়া আৰু তাকে ভাবিলো এটা কল কৰো তোমাক, কি খবৰ পাতি?
আচ্ছা।
হয় কি বা কৰি আছে আৰু একবাৰ এটা খবৰ পাতি লওঁ আৰু তোমাৰ ছা ভাত-চাত খাইছে?
উম খাইছো দিয়ক। আপুনি খালে?
আহ খালো দিয়া। কিহেৰে খাইছা পিছে ভাত?
আহ দালি থাকি ললু ভাজি খ ভাজি খাই মই বনালাগ ৰ ব আ
আচ্ছা বাকী তো ভাল ফুৰিব চুৰিব যোৱা নাই ক'তো?
নাই যোৱা নাই ৰ'ব ওলাই ঘৰতে আছো।
কিয় যোৱা নাই?
তাই য়ে হোৱা নাই ৰ'ব আৰু।
কিয় মন নাযায় নেকি ফুৰি যাৱ তোমাৰ?
যায় এনেকে, মানুহ পোৱাই আৰু
হা হা।
এনেই কোনো মানুহ পোৱাই নাই‌ ল'ব, ফুৰিব যাবলে।
আচ্ছা মই আছো নহয় আৰু মোৰ লগত ফুৰিব যাব পাৰিবা আৰু আমি দুই এটা মানুহ মাতি লম আৰু।
অহ পাৰি যাব ভাল‌ লাগিব গৈ।
এটা গ্ৰুপ এটা বনাই কেনে মজাে যাব পাৰি ফুৰিব কাৰণে, তোমাৰ এনেই ক'ত মন আছে নেক্স ফুৰিব কাৰণে ধৰি লোৱা।
একোলেণ্ডত যাব মন গৈছে বহুতত ৱাটাৰ পাৰ্কত।
চ কুল ন যাবা মন্দিৰ
মন যায় আৰু।
আচ্ছা তে প্লেট এটা বনাব লাগিছিল ন কেত যাব কাৰণে।
উম- উম তাকেইতো।
কি কেতিয়ালৈ যাব পাৰিবা বাৰ কোলে ন
তাই পন
উম হম কটাৰছে ন দহ তাৰিখে ন দছ তাৰিখে ন। আচ্ছা। কি বুলি কয় একোলেন্দৰ এতিয়া বৰ্তমান প্ৰায় টিকেটৰ প্ৰাইচ কেনেকুৱা চলি আছে নো।
এইট ফৰ্টি।
এইট ফৰ্টি মানে এজনৰ আৰু।
মানডে টু ফ্ৰাইডে আৰু ছেটাৰডে চানডে আপোনাৰ এইট ছেভেণ্টি।
চেটাৰৰ্ডে চানডে এই ছেভেনটি। আচ্ছা মানে চটাৰৰ্ডে চানডে মানে প্ৰাইচতো কিয় বেছি, মানে ৰিজনটো।
এইটো উইকেণ্ড ডেইজ আৰু এইকেইটা বহুত মানুহ হয় আৰু এই কাৰণে। চবৰে স্কুল কলেজ অফিচ বন্ধ পায়, ভৰ্তি থাকে।
সেইকাৰণে মানে কি প্ৰাইজটো বঢ়াই দিছে আৰু। উইকেণ্ড উইকেন দেত মানে কি, অহ তোমাৰ প্ৰাইচটো হাই হ'ব আৰু। আচ্ছা মানে থাৰ্ডতি এটা কম থাকে আৰু যদি তুমি বেলেগ বাৰত যোৱা। যাতে মানুহবিলাকে ধৰিলোৱা অহ।
কোনো।
আচ্ছা সেইকাৰণে মানুহবিলাক মানে সেইকাৰণে তাতে ভাবিছে আৰু ধৰি লোৱা এটা অকণমান যদি বা মানুহবিলাকে বেলেগ বাৰত আহিব। চ' বেলেগ বাৰে চাগে খালী থাকে আৰু চানডে চাগে বহুত বেছি ফুল থাকে চানডে ছেটাদে। চ' সেইকাৰণে দিগদাৰ হৈ যায় ন, চ' সেইটো কাৰণে চাগে এইটো মানে কৰিছে চাগে।
উম, তাকেতো অহ।
তাতে পিছে অহ ৱাটাৰ পাৰ্ক হয় বাৰু এইটো বুজি পাইছোঁ। তাতে পিছে খোৱা-লোৱা ব্যৱস্থা-চেবস্থা আছে আছে নে নাই পিছে তাতে।
অহ, আছে বোলে শুনিছোঁ, কেন্টিন আছে।
কেন্টিন আছে নেকি, অহ কেনেকুৱা বা প্ৰাইচ তাতে কেণ্টিনত। বাকী কেনেকুৱা বস্তু কি কি বা থাকে বা তাতে।
যাব পাৰি ন, যাই ভাল লাগিব কিন্তু।
অহ তাতে মানে কি কি খাবলৈ, কি কি পাম ন তাতে এনেই।
গম নাপাওঁ মানে, গম নাপাওঁ।
গম নোপোৱা নেকি, আচ্ছা মই শুনিছোঁ বস্তু চস্তু পাই ভালে বস্তু পায়। আৰু প্ৰাইচতো ঠিক থাকে আছে আৰু মানে ইমান বেছি হাই প্ৰাইচ নহয় ল' প্ৰাইচো নহয় মান মিডিয়ামত ঠিক
অহ, এইপিনে ওচৰত ধাবাও আছে নহয় বহুত। ধুনীয়া তাতেও যাব পাৰি। সেইপিনে ওচৰত ধাবা আছে নহয় বহুতখিনি। তাতে চাব পাই ধুনীয়া ধুনীয়া।
অহ ধাবা আছে ন বহত তাতে, কোনটো কি হ'ব ধাবা থাকি আমি এতিয়া যেতিয়া আমি ৰাতিপুৱা ধৰিলোৱা একোলেণ্ড গুচি গলোঁ হা আৰু একোলেণ্ডত তোমাৰ জ্বলি যাব লাগিব এতিয়া আমি যা অ', ততিয়া আমি ধৰি লোৱা জল্দি গ'লোঁ আৰু তে ধৰি লোৱা এতিয়া যাই পালো যাই পাৰ পিছতো আমি এনেকৈ নহ'ব যে কি আমি তাতে ভিতৰে সোমালো ভিতৰত সোমাই কেনি আমি মজাকে এঞ্জয় চেনজয় কৰিলো গা চা ধুলো চুইমিং পুলত হাতুৰিলোঁ মজা মাজা বস্তুত উঠিলো তাৰে মাজত আমাৰ ভোক লাগি গলে আমি চাবত খাব নোৱাৰিম ন তাতে খাব লাগিব।
তাতে খাব লাগিব সেইটোৱেইতো
ওলাই আহিম তাৰপিছতহে বাৰু ভাম খাব পাৰি বাৰু দে আমি। কথা নাই বাৰু তেতিয়া আমাৰ, তাৰে মাজেতো ভোক লাগিব ন আমাৰ।
অহ', অহ' তাকে।
বোলে আমি ঘৰৰ পৰা একো খোৱাাইছো মানে বাহিৰো খোৱাবস্তু চোবাবস্তু নিব নোৱাৰি বোলে এনেই। সেয়া শুনিছোঁ আৰু মই।
অহ শুনি, অহ তাকেতো ভিতৰতে হয় এনে গ'লে কেইটামানত যাব লাগিব ৰাতিপুৱা।
অ', কি বুলি কয় একলেন্ডটো, তোমাৰ ৰাণী চাইদে আছে ন?
অ',
অ', কেইটাত খুলে মানে একলেন্ড খন কেইটাত খুলে তুমি গম পোৱা নেকি?
গম নাপাওঁ।
কি জাষ্ট কি এইটোও নাজানা আচ্ছা। গুগলত বাৰু চাই ল'ব বাৰু কেতিয়া খুল গম পাই যাম আমি কাৰণ অনলাইন গম পাই পোৱা যোৱা যায় ন' চ' সেটো কাৰণে কিন্তু বত আমি টাইমটো চাই লম চাই কেনে আমি অ', ধৰি লোৱা ৰাণী হয় ন চো আমাৰ থাৰ্টি ফৰ্টি মিনিট লাগিব হা। ফৰ্টিটো ফিফ্টি মিনিট লাগিব ছ' আমি গৈ পোৱাতে, আহা চ' ফিফ্টি মিনিট ধৰি লোৱা ফিফট মিনি লাগিব চ' আমি যেতিয়া খো তাৰে আমি ফিফটি মিনিট আগতে যাম চ' দ যদি দশটাত খোলে ন চ' আমি নটাত ঘৰৰ পৰা ওলাব লাগিব আৰু।
দশটোতো ছিক্স ছিক্স
টেন টু ছিক্স আচ্ছা টাইমটো চালা তুমি গম পালা আৰু এতিয়া
অ', তাকেতো অ', চাইছো এইট আৱাৰ্ছ থাকে।
তে আমি এটা কাম কৰি আমি নটাত ওলাই দিব লাগিব।
ঘৰৰ পৰা তাকে আমি দশটা মানত যাই পাম।
অ', যদি নটাত ওলাই দিয়ো তেতিয়া দশটাৰ আগে আগে দশ পাঁচ মিনিট থাকোতেই আগতে যাই পাম আৰু। এতিয়া পাঁচ মিনিট মান, সেই দশটাত খুলিলে আমি জাষ্ট টিকেটটো জলদি জলদি গড়ীটো জল্দি জল্দি সোমাই যাম আৰু মজােকে, ফাৰ্ষ্ট ফাৰ্ষ্টতেই আমি যাতে যাম যাতে চব বস্তু আমি হেৰি কৰি লম মজা লাগিব কলো দিয়া। পানী চানি আছে তে ফুল বানে ফুল এন্জয় কৰিব পাৰিম ৰে। বহুত ভাল লাগিবৰে এনেক মানে গৰমৰ দিনত এনে ইচ্ছা যায় গম পাওঁ আৰু বিশ্বাস কৰিবা মই, মই সৰু থাকোতে বহুত সৰু থাকোঁতেই গৈছিলোঁ মোৰ ভালকে মনতো নাই বিশ্বাস কৰা।
উম, নাই মই ড্ৰিমলেণ্ডত গৈ পাইছো।
ড্ৰিমলেণ্ড আচ্ছা ড্ৰিমলেণ্ডৰ টিকেট কেনেকোৱা পিছে?
পঢ়া ফৰ ফিফটি কে এজনৰ
বাট কিন্তু ড্ৰিমলেণ্ডত চাগে এটা এটা বস্তুত উঠালে এটা এটাৰ বস্তুত পইচা দিব লাগিব
পইচা দিব লাগিব অ', তাতে যিমান যি বস্তু আছে। ফৰ ফিফটিটো অকল দুটা চুইমিং পুল আছে তিনিটা চাৰিটা শ্লাইড আছে। তাতে
আৰু বাকী বেলেগত গ'লে কি হৈ আছে, পইচা দিব লাগিব। অ' কিমানকে পৰেনো এনে বাকী কিলাত যদি যাওঁ?
হান্দ্ৰেদ, ওন ফিফটি এনেকে।
আচ্ছা। এইটো বা কিয় কৰিছে? এবাৰ ল না পইচাটো ইমান লৈ আছা আৰু চ ফৰান ফৰ্ফিফটি ল আৰু ডেৰশ মানে ছিকছ হাড্ৰেডত পোৰা কমপ্লিট টু দি দি ন' কিছোমান বস্তু এনেকৈ দিয়ে কিছোমান বস্তু এনেকৈ নিদিয়ে ভালা নালাগে ন' বস্তু
ভাল নালাগে তাকেতো
একেবাৰতে এটা পৰাই যদি ল'ব পাৰোঁ তেতিয়া ডাইৰেক্ট এইবিলাক সুবিধা হয়, ডাইৰেক্ট গুচি আহোঁ বিন্দাছ। এবাৰতে দিলো দি কেনে পইচাটো অকমান কম কম যোৱা যেন লাগিব।
টো বহুত মানে মানুহ হয় তাতো যকুৱা মানুহ নহয়।
এইটো অক্সুয়েলি এৰি পৰিব এই এই এই ব্যৱস্থাটো না গুচাব লাগছিল ড্ৰিমলেন্দে। নিজে লচত থাকিব আৰু।
থাকিব সেইতে মানুহ নাই যাব কোনো।
চ' সেইটো সেইটো। নহ'লে প্ৰাইছটো টোভন হাড্ৰেড কৰিব পাৰে বাছ হৈ যাই চেভেন হাড্ৰড কৰি থৈ দি। এইবিলাক বা কিয় কৰে আৰু, বাত ড্ৰিমলেণ্ডত এনে চাব লগা বস্তু আছে ন বহুত নে নাই?
অ', আছে আছে আছে বহুত চাব লগা আছে কিন্তু, আছে মানে এনেকে ইমান নাই। এইয়া মিক্স চ কৰি আছে আৰু এয়া ফ্লাইট আছে আৰু আপোনাৰ এটা হল টাইপৰ এটা আছে। তাৰপিছত আ এটা আইচৰ ঘৰ এটা আছে।
আচছা, আইিছৰ ঘৰ আছে।
উম, হানড্ৰেড লয়।
আচ্ছা আমাৰ আছো ঘৰটো ভিতাৰ কেলে হাড্ৰেড ল'ব?
উম।
আচ্ছা আৰু যদি আইছৰ ঘৰটো ভিতৰ পৰা আ উলাই অহা আৰু যদি যাওঁ আৰু সন্দ্ৰেড ল'ব?
অহ, একবাৰেই লৈ আৰু।
আচ্ছ মানে এবাৰ লৈ তাছত তুমি জাইবাৰ যোৱা ইচছ আৰু নতে ন'?
অ'।
তাত তোমা একো লেণ্ডত এইছৰ ঘৰ
আছে শুনিছো আছে বোলে।
আকুলেণ্ডত আইছৰ ঘৰ আছে, অ' তুমিতো বাৰু ড্ৰিম লেণ্ডত গৈছা এইচৰ ঘৰটোত, সুমাইছা নেক এনে?
নাই এইচৰ ঘৰটোত যোৱা নহলে।
তুমি ক'ত ক'ত গৈছিলা ড্ৰিমলণ্ডৰ পিছে?
তাতে চুইমিং পুল গিটাৰ, স্লাইড গীতাত। আৰু এটা আছে হা কিবা হল চিনেমা হল টাইপৰ তাতে মানে এটা গ্লাছ আহি পিন্ধিব দিয়ে চিটত বহিব লাগে এনেকুৱা টাইপৰ লাগে কি মানে আমি এইটো, যে এইটো যাই আছিলো মাৰপ মই গাড়ীত যাই আছো। চিত এনেকুৱা টাইপৰ লাগে, তেনেকুৱা এটা আছে। আৰু এটা আছে একদম ডাঙৰ এটা চৰ্কল এটা আছে।
উম, আচ্ছা। মানে ভা-ভাল লাগিছে আৰু তোমাৰ?
অলপমান পাহাৰৰ ওপৰত আছে
যে খানাপাৰ চাইডে আছে ন' খানাপাৰা অকমান সে ফালে
অ', অ', খানাাপায়ৰ ওচৰততে।
বেছি দূৰ নহয় বাৰু ।
হা হা?
বেছি দূৰ নহয় বোলে মানে
অ', নহয়, নহয়।
অ', বাৰু যাব মন যায়, বাত একোলেণ্ডখন মই যাব ইচ্ছা আছে, কিন্তু না-নামটো অকমান বেছি ডাঙৰ হয় নহ, চবৎচায়
অ' যাব মন, যাম দিয়ক হা এদিন।
আমি এদিন নহয় আমি যামেই আমি জল্দি যাম বহুত জল্দি যাম আমি কি বুলি কয় তোমাৰ আহ আৰু টুৱেলভ বা টেন মানত যামে দিয়া উম। ধৰি লোৱা আজি ওৱান চ নাইন টেন টেন পি নাইন টেন দেজ পিছত মানে যাম আৰু ধুনীয়াকে মজাকে।
উম ঠিক আছে।
প্লেনিং ৰেডি কৰিবা আৰু ৰেডি হৈ থাকিবা মানুহটো কেনচেল চেনচেল নকৰিবা আৰু।
হ'ব দিয়ক, কি যাম-যাম। মইতো বহুত ভাবিয়েই আছো, আগৰ পৰা যাম কেতিয়া যাম এনেকুৱা কে?
অ', যাবা। অ', এ কি বুলি কয় অহ পিছে, কি বুলি কয়? কি-কি পিন্ধি যাবা পিছে, একোলেণ্ডত গলে তুমি?
অ', অ'। এইয়া কি বুলিব ভাবা নাই ৰ'ব এতিয়ালৈকে, কি পিন্ধি যাম? জীন্স পিন্ধি যাম চাগে? পেন্ট আৰু তাতে গা ধুবৰ কাৰণে কাপোৰ লৈ যাওঁ ঘৰৰ পৰা।
অ', আৰু মই শুনিছো কিবা এটা তাতে বোলে ভিতৰে যোৱা লকাৰ লব লাগে, লকাৰ এটা লব লাগে, ফিফটি ৰুপিচ লৈ।
অ', অ'। এই ড্ৰিমলেণ্ডতো আছে।
লকাৰটো মানে আমাৰ নিজৰ ড্ৰেছ-ছেজ
আৰু সেই লকাৰটোৰ নাম্বাৰটো দিব, তাতে যাই পিনে আপুনি নিজৰ ইচ্ছা চাৰি বা তিনটা আপুনি নিজে ৰাখিব লাগিব নিজৰ হেৰালে নিজৰেই প্ৰব্লেম হ'ব।
মানে, নিজৰ তাতে ৰাখ আৰু আমাৰ নিজৰ পকেটত নাথাকিলে কেনকৈ ৰাখিম?
অহ, হা?
এইটো পকেট নাথাকিলে
নিজে ৰাখিব লাগিব এতিয়া ক'বাত ভৰাই, ফোনৰ কভাৰৰ পিছপিনে থৈ দিব পাৰে।
নাই-নাই ফোনটো বাৰু ৱাটাৰপ্ৰুফ হয়, ফোনটোতো বাৰু থৈ যাম। ভিতাৰে, লকাৰৰ ভিতাৰে থৈ যাম। অ', তোমাৰ ফোনটো ৱাট
অ', মোৰ ফোনটো আইফোন হয়। অ', ৱাটাৰপ্ৰুফ হয়।
আচ্ছা, আইফোনবিলাক ৱাটাৰপ্ৰুফ থাকে নহ? অ'। উম, তে-তে তোমাৰতো বাৰু লৈ লম বাৰু মূৰটো থৈ দিম।
হয়, অ'। আগতে এনেকে চাই পাই লৈ ল'ব লাগিব।
আৰু কাপোৰ লৈ ল'বা, মইও কাপোৰ লৈ লম। কি বুলি কয় ধৰি লোৱা বেগ এখন লৈ ল'বা, বেগ তুমি ল'বা নে? বেগ ডাঙৰ এখন বেগ, নে মই ডাঙৰ এখন বেগ
নাই মইয়ে বেগ লৈ যাম দিয়ক, আপোনাৰ কাপোৰ খিনি মোৰ তাতে ভৰাই দিব।
বাট ডাঙৰ বেগ ল'বা, স্কুল বেগ ধৰি লোৱা ডাঙৰ বেগ আছে যদি ডাঙৰ
অ', ডাঙৰ বেগে লম এতিয়া, ইমানটো ডাঙৰ নহয় নহয় অলপ ইমানটো কাপোৰ নিনো নহ আমি?
অ', ধৰি লোৱা